হেল্ল'। হেল্ল'!
শুনিছ নে?
আহ শুনিছো শুনিছো।
অ', ত' আজি ভাবিলোঁ তোমাৰ লগত এটা আ, বিষয়ত অলপ আলোচনা কৰিম বুলি।
হয়।
আহ বিষয়টো হৈছে তোমাৰ সামাজিক মাধ্যয়ম। উম। হয়
এই তোমাৰ ভালে বাৰু, সামাজিক মাধ্যম মানে তোমাৰ চচিয়েল মেডিয়া আৰু অসমীয়াত সামাজিক মাধ্যম। হেল্ল' শুনি, শুনি আছানে?
অ, হেল্ল'
হেল্ল' অলপ নেটৱৰ্কৰ প্ৰব্লেম আছিল। হেল্ল'?
হেল্ল'
অ' শুনিছা?
শুনি আছোঁ
হেল্ল', হেল্ল', অ, শুনিছ ন?
শুনি আছোঁ - শুনি আছোঁ।
অ, মানে অলপ প্ৰব্লেম হৈছে নেটৱৰ্কৰ নে চাৰ্ভাৰৰ কিবা প্ৰব্লেম নেকি।
অ, হ'ব পাৰে। ত' মই ক'লো যে আজিকালি অ, তোমাৰ অ, মানুহ বিলাকৰ সময়তো অলপমান বেছি নষ্ট হব ধৰিছে। সামাজিক মাধ্যমৰ আহ পৰা হয়নে?
হয়-হয়-হয় ঠিকে কৈছে মানে সামাজিক মাধ্যম তোমাৰ এতিয়া মানে যিটো এটা হাৰত হৈছে মানে আগৰ দিন আগতেতো নাছিলে এইবিলাক
হয়।
মানে এতিয়াতো চচিয়েল মিডিয়াত মানে সামাজিক মাধ্যমত এই যুৱ প্ৰজন্মই মানে বহুত ব্যস্ত থাকে।
মানে ক'বলৈ গ'লে আমাৰ আহ, জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। এতিয়া সামাজিক মাধ্যম। হয় নে দিনটো এবাৰ যদি আমি নাচাও তেতিয়াহ'লে আহ কিবা আধৰুৱা-আধৰুৱা যেন লাগে।
লাগে-লাগে হয় মানে তোমাৰ ৰাতিপুৱা শুই উঠাৰ পৰাই ৰাতিলৈকে মানে যে সামাজিক মাধ্যমতে থাকে মানে তাতে ব্যস্ত থাকে বুলি মানে
উম - উম এই উদাহৰণস্বৰূপে তোমাৰ আহ ফেচবুক ইনষ্টাগ্ৰাম হওক হোৱাটছপ, ইউটিউব এইবিলাকৰ বাহিৰে মানুহ মানে এ এদিনো উম, থাকিব নোৱাৰে।
এদিনটো হয় - হয় এদিনতটো বাদ দিয়া এক মিনিট থাকিব নোৱাৰে এনেকুৱা হৈছে এতিয়া মানে তোমাৰ এহ শুৱা ত' তোমাৰ হেৰি টাইমখিনিয়ে আৰু খোৱা লোৱা টাইমখিনি এইবিলাক কিন্তু বাকী টাইমখিনি চোচিয়েল মিডিয়াতে চব, সামাজিক মাধ্যমতে ব্যস্ত থাকে মানে আজিকালি তুমি নতুন উঠি অহা ল'ৰা ছোৱালীমখাক চাবাচোন মানে সিহঁতে ৰ খুব ব্যস্ত থাকে খেলা- ধূলাত কিন্তু সিহঁতৰ মানে হেৰিতো নাই আগ্ৰহটো
ইমান মনোযোগ নিদিয়ে
নিদিয়ে নিদিয়ে
উম বাৰু তুমি আহ দিনটোত কিমান সময় সামাজিক মাধ্যমত ব্যয় কৰা?
সামাজিক মাধ্যমত বোলে মানে সেনেকে নাথাকো মানে তোমাৰ
হয়
কম সময় আৰু শুৱাতোতো শুয়েই আৰু তোমাৰ ব্যস্ত থাকো বাৰু মই ভাবো, থাকোঁ, চাৰি-চাৰি পাঁচ ঘন্টা থাকোঁ বিচনী মাৰি। পাঁচ ঘন্টামান। দিনটোত, দিনটো মিলাই আৰু‌ গো তাই তোমাৰ চৌবিশ ঘণ্টাৰ ভিতৰত আৰু।
হয় অ ইয়াৰো কবলৈ গলে ভাল আৰু বেয়া দিশ দুটা। আছে যদি আমি ভাল দিশ ইয়াত ইয়াক ভালকে ব্যৱহাৰ কৰো তেতিয়াহ'লে আমাৰ আমাৰ বাবে উপযোগী হব
হয়, হয়, মানে, মানে। ভাল, বেয়া দুইটাই আছে মানে চাব গ'লে ভালতো হৈছে তোমাৰ মানে আগত থাকি মানে ভাল হৈছে, আধুনিক হৈছে বহুত মানে এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে মানে। বহুত মানে দূৰলৈকে হেৰি কৰিব পাৰি মানে দূৰত কোনোবা থাকিলেও মানে
যোগাযোগ কৰিব পাৰি তোমাৰ
হয়, আ, যেনে ক'বলৈ গ'লে তোমাৰ দূৰত থকা নিজৰ বন্ধু বান্ধৱী আহ নিজৰ মানুহ লগত আহ কথা। বতৰা কৰিবলৈ সহজ হয়।
হয় হয় হয়
যোগাযোগ কৰিব পাৰি আৰু তাৰ পিছত আমি যদি কিবা কিবি বস্তু নাজানোঁ, তে-তেতিয়া আমি শিকিব পাৰি। তাৰ পৰা জ্ঞান অৰ্জন কৰিব পাৰি
এ সেইটো আৰু মানে আৰু তোমাৰ বেয়া দিশো আছে কিছুমান। বেয়া দিশ মানে হ'ল, তাৰমানে বেয়া দিশ মানে তোমাৰ এই চকুত অলপ, মই ভাবোঁ চকুত প্ৰভাৱ পৰে অলপ মানে স্কিনত চাই থাকিলে, মোবাইল স্কিনত বেছি থাকিলে অলপ চকুত অলপ প্ৰভাৱ মানে অলপ হেৰি হয়, আৰু তোমাৰ মানে যিটো ৰেডিয়েচন আহে মোবাইলৰ পৰা সেইটোত কিবা অলপ এফেক্ট কৰে মানে।
হয়, হয়, এইটো মই তোমাৰ কথাত অ', মই মানে মানিছোঁ তোমাৰ কথাটো কিয়নো, আগৰ দিনৰ আমাৰ মা, দেউতাই হওঁক, এতিয়ালৈকে চকু ভালদৰে দেখে‌ একো
হয়, হয়, নাই।
এ, কিয়নো আ, আ, মানে আগত তোমাৰ এই চচিয়েল মিডিয়া সামাজিক মাধ্যমৰ ব্যৱস্থাটো না আছিল হ'লেও ইমান বেছি মানে আছিলে। হয় ন আগৰ আ মবাইল ফোনৰ বাহিৰে চিটি, মানে চিঠি ব্যৱহাৰ
চিঠি ব্যৱহাৰ কৰা হৈছে। তাকেতো আগতেতো মানে চিঠ কি তোমাৰ ডাকঘৰৰ পোষ্ট অফিচৰ জৰিয়তে হৈছিল মানে। বহুত দিন লাগিছে মানে এখন চিটি আহিবলৈ। এসপ্তাহ একমাহ লাগি যায় ইমান দিন লাগে এতিয়াতো যোগাযোগ এক মিনিটত যোগাযোগ কৰিব পাৰি তুমি
হয় পপ হয় সেইটো কি উম, সামাজিক মাধ্যম ক'বলৈ গ'লে অ, এটা দিশত ভাল, হয়নে? অ', বাৰু শিক্ষাৰ, শিক্ষাৰ দিশতো বহুত ভাল যদি আহ, কোনোবা বা, তোমাৰ এই ৰেষ্টুৰেণ্টবিলাকে বা ক্লাছ বিলাক যদি তোমাৰ মিচ হৈ যায় বা ৰৈ যায় তা পিছত গৈ কিনেও ইউটিউবৰ পৰা বা ক'ৰবাৰ পৰা ইিহঁতে চ চাব পাৰিব
হয় হয় এইবিলাক আছে বহুত ভাল মানে ঠিক আছে তোমাৰ বহুত, ভালেই হৈছে কিন্তু মানে তোমাৰ হেৰি আৰু। এতিয়া অলপ বেছি ব্যস্ত থাকে কিজানি মই ভাবো মানে তোমাৰ মানুহবিলাকে
হয় যোনটো দিশত আমি ব্যৱহাৰ কৰিব লাগিছিল ছিল এইটো দিশত নকৰা নকৰি কিন্তু বেলেগ দিশত মানুহ গৈ আছে।
অ বেলেগ দিশত বেয়া ব্যৱহাৰ কৰিছে যিটো মানে ভাল দিশ সেইটোত নাযায় বেয়া দিশ
হয়, ভাল দিশ বুলি কলে হয়, ভাল দিশ বুলি ক'লে তোমাৰ এই ম ম যেনে তোমাৰ যদি দোকান আছে কিবা আছে তাক তুমি ফটো ভিডিঅ দি কিনে হয়নে ইনষ্টাগ্ৰামৰ জৰিয়তে সামগ্ৰীবোৰ সামগ্ৰীবোৰ বিক্ৰী কৰিব পাৰা কিবা কৰিব পাৰা এইবিলাকৰ ইমান মনোযোগ নিদিয়ে
হয় নিদিয়ে। এই তোমাৰ এইটো ভিডিঅ' দিব তোমাৰ মানে গেম খেলিব মানে তোমাৰ
হয়
গেম খেলিব সৰু ল'ৰা ছোৱালী কিন্তু ভাল দিশত নাযায় মানে তোমাৰ এতিয়া মানে। সেইটোয়ে আৰু গেম খেলিব আৰু কিবা কৰিব এই মানে বেয়া দিশত হৈ যায় মানে। বেয়া গুণগীটা লয় ভাল গেইটা নলয় তেনে
আৰু তোমাৰ মানে হেৰি হৈছে মানে এই এতিয়া তোমাৰ চাবাচোন বহুত সৰু ল'ৰা যিবিলাক আছে একদম সৰু সৰু তোমাৰ এইবিলাক মানে মোবাইল চাই চাই ভাত খোৱাাই একদম সৰু ল'ৰাবলাকে বেবী শিশু শিশু, মহ শিশু মখাই তোমাৰ চাওচোন মাক দেউতাকে মানে মোবাইলটো আগত দি ভাত খোৱাই থাকে নহ'লে ভাত নাখায় তাৰে।
এইটো এইটো মানে আমিও সৃষ্টি কৰা এটা ই হয় এনেকে বা মানে সৰু ল'ৰা ছাৱালী বিলাকক ইমান মানে মোবাইল দিয়টো ভাল নহয় আমি নিজেই কেনে এতিয়া সিহঁতক লাগা হৈ গৈছে লাষ্টত গৈ কি আি নিজে প বুলিি হয় নাই জাগৰক হোৱাটো আমাৰ কাম জাগৰক আামি কৰিব লাগিব
মানে তোমাৰ কান্দিলে মোবাইলটো দি দিলে অলপ নাকান্দে আৰু মানে। গ বিলাকে মানে কান্দিৰে মবাইলটো দেখুৱাই দিয়ে কিবা পুতুলা দেখুৱাই দিব কাৰ্ুন দেখুৱাই দিব এইবিলাক এই জমেনি ভিজ দেখিনিব মাৰে কান্দা বন্ধ হৈ যি
এতিয়া এটা বস্তু দেখিবলৈ পাই আছো যে সামাজিক মাধ্যমৰ বাবে মানুহৰ মুখামুখি যোগাযোগটো অকমান তুমি গৈ আছ নেকি
অ', কমি গৈছে ঠিকেই তুমি মানে তোমাৰ যোগাযোগ, যোগাযোগটো বহুত কমিছে এতিয়া মানে কথা কমকৈ মানে মোবাইলত ব্যস্ত থাকে বেছি।
হয় আজিকালি মানে এই বন্ধু, বন্ধু অ বন্ধু বান্ধৱ বোলা বস্তু মানে এতিয়া অলপ অকত মানে দূৰত পৰি আছে তে হয়নে? নিজৰ মানুহ মানে অলপমান দূৰে, দূৰে দিয়ে ম-মানে এনেকুৱা হৈ আছে। তে এই বস্তুতটো আমি পাই আছোঁ এতিয়াই।
হয় মানে তোমাৰ এতিয়া অলপ আড্ডাতটো কমিছে মানে এতিয়া সামাজিক মাধ্যমতেছে
হয় আগত যদি আমি সৰু যেতিয়া আছিলো তেতিয়াৰ কথাটো যদি এবাৰ আমি অ'। পুনৰ ঘূৰি কিনে চাওঁ তেতি তেতিয়া গম পাও যে তেতিয়া আমি এই সামাজিক মাধ্্যম তেতিয়া আমি ইমান ব্যয়হাৰ কৰা নাছিল
নাছিলে নাছিলে তেতিয়া। তোমাৰ, নব্বৈ চনত হওক দুই হেজাৰ, মোটামোটি তোমাৰ পাঁচ দহ, দচ পোন্ধৰ মানলৈকে নাছিলে তেনেকে, বাৰ মানলৈকে তেতিয়া ইমান এই ফোন, এইবিলাক আহাই নাছিল চচিয়েল মিডিয়া সিমান ইমান নাছিল ইয়াত। মানে তেতিয়া
ত' তেতিয়া আমি একেলগে বহি কিনে কথা- বতৰা কৰিছো। লো ফুৰ - ফুৰিবলৈ গৈছিলো, মানে বহুত কথা আহিল এতিয়া এইবিলাক মানে উম নাইকিয়া হৈ গ'ল।
নাইকিয়া হৈ গ'ল। এতিয়া মানে আমি আগতেতো স্কুলৰ পৰা আহি বেগটো থৈ অলপ দুপৰীয়া শুই কেনে পিছবেলা খেল খেল খেলা ধূলাই কৰিছিলো দেখোন মান
হয় হয়।
আৰু দিনটো স্কুল নাথাকিলে খেলা-ধুলাই কৰি থাকোঁ।
এনেকে।
উম, সেইকাৰণে মই কওঁ যে সামাজিক মাধ্যমটো অ', অলপ মানে বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰাটো উচিত।
হয় হয় হয়। অলপ তাৰমানে হেৰি কৰি চলিব লাগে। মানে ল হে একদম যেতিয়া লাগে তেতিয় হে চলাব লাগে আৰু মানে যিখিনি দৰকাৰ হয় তেতিয়া মানে হেৰি কৰিব লাগে। মই ভাবোঁ আৰু তেনেকুৱা।
হয় আৰু এইটোতো আমি কলো এটা আৰু বেলেগ এটা হ'ল যে ভুৱা কথাবোৰ তোমাৰ এই, টিভি চেনেল হওঁক বা আমি ফেচবুক ইনষ্টাগ্ৰামত এনেই মান শ্বেয়াৰ কৰি দিওঁ হয় নে? এইটোতো এটা মানে সা সমাজত এটা বেয়া মানে প্ৰভাৱ পৰি যায়।
হয় হয়। আৰু তোমাৰ এতিয়া ইনষ্টাগ্ৰামতো ৰিলচ বিলাক চাই থাকে মানে এতিয়া। তাতে ব্যস্ত ইন ইনষ্টাগ্ৰামটো মই ভাবো ৰিলচতে বেছি ব্যৱহাৰ হয় মানে এতিয়া।
বেলেগ তাত মানে হেৰি নকৰেই মানে। ৰিলচটো ব্যৱহাৰ কৰি থাকে তাততো আৰু আমি দেখিছো মানে বেলেগ নকৰেই অকল ৰিলচহে চাই থাকে ইনষ্টাগ্ৰামত। কিবা পতি বেলেগ আছে তাত সেইটো নাচায়।
সেইটো নাচায়। আৰু সামাজিক মাধ্যমক যদি আমি ভাল আ' সঠিকভাৱে ব্যৱহাৰ ব্যৱহাৰ কৰো তেতিয়া তাৰ মানে বৰ উপকাৰী বস্তুও হয় কিয়নো খালি কেতিয়াবা যদি কাৰোবাক কিবা ব ব ধৰা প্ৰয়োজন হৈ যায়, হস্পিটেলত হওক বা ক'ৰবাত হওঁক তাক আমি এক ছেকেণ্ডত আ অলভাৰ কি কয় দুুনীয়াতে আমি তাক কি পঠাই দিব পাৰো।
হয়, হয়, হয়। গোটেই মানে বিশ্বখ গোটেই বিশ্বৰে খবৰ ৰাখিব পাৰি। মানে তোমাৰ গোটেই বিশ্ব চব কোনখন দেশত কি হৈছে, চব চব। আগতেই মানে ক'ত কি হৈছিল, মানে কোনখন দেশত কি হৈছিল সেইবিলাকটো নিউজ নাছিলে। বাতৰিতহে দিছিল ৰেডিঅ'ত দিছিল।
হয়। ত' আজি তোমাৰ লগত এই বিশেষ অহ অ, বিশেষ এটা, ইয়াৰ লগত কথা পাতি কিনে ভাল লাগিলে, আহ আগৰ দিনত তেনেকে ভাল ভাল বিষয়ত আলোচনা কৰিম বুলি।
আৰু পিছত লাগে ভাল কিবা আলোচনা কৰিম বিষয়। ঠিক আছে দিয়া ৰাখিছো।